শুনি শুনিছা তুমি কি কৰিছা?
মই এয়াই এনেই প্ৰেজেনটেচন এটা আছিলে এইবিলাকৰ মানে এচাইনমেন্টৰ
অ তুমি কিবা অ ব্যস্ত আছা নেকি তুমি?
নাই নাই কোৱা
অ তোমাক মানে মই কথা এটাৰ কাৰণে ফোন কৰিলো তুমি দৰং কলেজত পঢ়া ন? এতিয়া ফাৰ্ষট মই এডমিশন হৈ আছে যে তাৰ ওপৰতে মানে আমাৰ ভন্টিয়ীয়ে এডমিশন লম বুলি ভাবিছে? এতিয়া ভন ভণ্টি এডমিচনৰ কাৰণে তোমাক মই ফোন এটা কৰিলো তাৰ বিষয়ে অলপ জানিবৰ কাৰণে
অ পাৰিবা তো এতিয়া এডমিশন হৈয়ে আছে মানে তোমাৰ এতিয়া।
কি এডমিশন হৈছে এতিয়া মেৰিট লিষ্ট নে স্পট এডমিশন হৈ আছে
নহয় নহয় তোমাৰ স্পটৰ হৈ থকা নাই মেৰিট লিষ্টছেকেণ্ড মেৰিট লিষ্টৰ মানে তোমাৰ ধৰা এতিয়া এইবিলাক। এপ্লাই চেপ্লাই হৈ আছে। মেৰিট লিষ্ট মেৰিট লিষ্ট ওলাবহে এইবিলাকৰ কাৰণে তুমি। এপ্লাই কৰিব লাগিব কিহত এপ্লাই কৰিব সেইবিলাক কথা জানিব লাগিব ন।
অ মানে কিহত মানে কি কোনটো ছাবজেক্ট মানে এপ্লাই কৰিলে ভাল হ'ব ধৰ
চোৱা এতিয়া আগৰ বছৰ চাই কৰি হলেও আমি এতিয়া ইমানটা নলেজ আহিছে মানে চোৱা তোমাৰ ভন্টিৰ মানে হেৰি কি এইটো কিমান কাটক কি কয় চৰি তোমাৰ ভণ্টী মানে পাৰ্চেণ্টেজ কিমান?
মোৰ ভণ্টি পাৰ্চণ্টেজ ছিক্সটি নাইন।
হয় নেকি? মানে কি হয়। আমি আগতে যেনেকে চাই আহিছো তেনেকে মানে দিনক দিনে কাকক বিলাক হাই মাৰি-মাৰি গৈ আছে।
অঁ।
ভন্টিয়ে যেতিয়া মানে তোমাৰ ধৰা এইটো এডমিচনৰ কাৰণে যেতিয়া এপ্লাই কৰিব
আহ,
বেছি মেটাৰ কৰে।
অ হয় নেকি?
তুমি, জানা যদি তুমি মোক সেইটো কোৱা যে তোমাৰ ভন্টিয়ে কিহত মেজৰ ল'ব বিচাৰিছে
বা ভন্টীয়ে এডুকেশ্যনৰ মেজৰ ল'ব বিচাৰিছে। বুজিছা তাই
এডুকেশ্যনৰ ন অ, এডুকেনত মানে কি হয় তোমাৰ কাট অফটো ধৰা যোৱাবাৰ যোনটো কাট অফ মাৰিছে। ত তোমাৰ অ কিমান আছিলে জানা তমাৰ এইট পাৰ্চটজ আছিলভেট ন চ
ছেভেন্টি নাইন নেকি?
ঊনাসত্তৰ পাৰ্চেটেজ মাৰিছে।
ঊনসত্তৰ এই পাব লাগেনে, ছিকছটি নাইন পাৰ্চেণ্টেজত জেনেৰেল কাষ্ট দেই।
অ জেনেৰেল ন?
অ,
জেনেৰেলত পাই যাব জেনেলত পাই যাব টেনচন ল'ব নালাগে। অ, তেনেহ'লে তোমাৰ পাব। কি কৰিব লাগিব জানা তুমি?
কি কৰিব লাগিব।
অ বি চি হোৱেতেন তেতিয়া অকমান চিন্তা আছিলে নাম ভৰ্তিৰ কাৰণে তাৰ মানে অ বি চি বিলাক ধৰা তোমাৰ বহুত কাটক হাই মাৰে অ বি চি কাৰণে
অ,
আন যেতিয়া তোমাৰ ধৰা বহুত আমি যোৱাবাৰ যেতিয়া এনেকে চাই আহিছো। তোমাৰ এইটিট প্লাছ এইটটি ফাইভ প্লাছ হ'ব। বুজিছা। কিন্তু তোমাৰ জেনেৰেলৰ যদি, তোমাৰ তাত ই ডাব্লিউ চাৰ্টিফিকেটখন থাকে।
আহ
মানে ৰেচন চাৰ্টিফিকেট থাকিলে, তোমাৰ বেছি ভাল হয় তেতিয়া মানে তুমি ধৰা। মানে অলপ পাবা তুমি সেইটো চিটটো এইটো চিয়'ৰ
মানে ই ডাব্লি চাৰ্টিফিকেট এপ্লাই কৰিছো। এই দুদিনতে অহা কথা। ক আছে ই ডাব্লিউ চাৰ্টিফিকেখন হ'লে মানে কম হৈ যাব ন
উম কমাতে হৈ যাব। ই ডব্লিউৰ খনত মানে কেনেকুৱা তুমি জানে নে।
কেনেকুৱা মানে হটো এইটো কি বুলি কয়। মই ভালকৈ নাজানো বাৰুতে
মানে ই ডাব্লিউচ খন ই ডাব্লিউচ খন এনেকুৱা হয়, ধৰ তোমাৰ ধৰা ই তোমাৰ জেনেৰেল কাষ্টৰ যোনবিলাক মানে মানুহৰ ভিতৰত চবত মানে দুখীয়া শ্ৰেণী হিচাপত মানে ই ডব্লউ চাৰ্টিফিকেটখন পৰে
অ হয় নেকি?
নহ'লেও মানে ৰিলেচন চিনাকি থাকিলে। ইডব্লউ চাৰ্টিফিকেট এইবিলাক বনাব পাৰি।
আহ অ-অ
সেইখন বনালে মানে বহুত ৰেহাই হয়। কাৰণ এতিয়া তাত যেতিয়া তোমাৰ ধৰা সেইটো বি পি এল কাৰ্ডৰ টাইপ।
আহ-আহ
তোমাৰ ইনকাম চাৰ্টিফিকেটটাইপো হৈ যায়। কমতে মানে বহুত খালি সেইটোত মানে পইচাটো কম কৰে আৰু মানে তুাৰ্চেটেজ কমত তুমি এপ্লাই কৰিব পাৰা
অ তাত এডমিশন ললে পইচা দিব লাগিব নে?
নাই নাই নাই ফ্ৰী ফ্ৰী এডমিচন। ফ্ৰী এডমিচন হৈ আছে এতিয়া। তোমাৰ যদি ইনকম চাৰ্টিফিকেট নাথাকে তেতিয়া তোমাৰানে পেমেণ্ট কৰিব লাগিব যদি তোমাৰ ইনকাম চাৰ্টিফিকেট থাকে তেন্তে তোমাৰ টেনশ্যন নাই ফ্ৰীয়ে হয়, ফ্ৰী অফ কষ্ট। উম, কোৱা
ছ বিহু মানে অহা নাই কিন্তু মানে মোক কোনোবা এজনে কৈছিল মানে ৰেচন কাৰ্ড যে যোনখন, ৰেচন কাৰ্ড দি হ'লেও বোলে ফ্ৰী এডমিচন হ'ব
নাই, নাই, নাই, এইটো নহয়। ৰেচন কাৰ্ডটো লাগে মানে তোমাক চাব তাত কিন্তু তোমাৰ এতিয়া এনেকুৱ কৰি দিছে মেড টাইপ কৰি দিছে মানে তোমাৰ ইনক চাৰ্টিফিকেট হবই লাগিব আৰু এইবাৰ যিটো নিয়ম আমি এতিয়ালৈকে শুনিছোঁ, যে আমি চুপাৰ ছিনিয়ৰ হয় কাৰণে আমি টি নোহোৱালৈকে, কাকো মানে এডমিচন নিদিয়ে।
এনঅ'চিখন কি বস্তু হয় মানে, কি হয় এনঅ'চিখন?
মানে এনঅ'চি মানে, কি হয় তোমাৰ, মানে তোমাৰ সেইখন চাৰ্টিফিকেট মানে, এইটো বুজাই যে তুমি আজিলৈকে কোনো এনেকুৱা বেয়া ৰেকৰ্ড, বা মানে তোমাৰ, একো পুলিচৰ বেয়া ৰেকৰ্ড নাই, কিবা তেনেকোৱা এখন ভাল চাৰ্টিফিকেট লাগিব
এনঅ'চি ন? আজিকালি এনঅ'চিখন ক'ৰ পৰা ওলাল? আগতে কিন্তু নাছিলে ন? আমাৰ দিনত
আগত নাই নাই নাচি নাছিলে
অ আজিকালি কি কি যে নিয়ম বনাইছে নহয় নহয় এডমিশন তাৰ কাৰণেও জ্বালা বহুত
সেইটোৱেই, নন অবজেকচন চাৰ্টিফিকেটখন লাগেই মানে
অ', অ', অ'। বুজিছা, তোমাৰ সত, কিমান মানুহ সুধি আছোঁ কিমান লাগি আছে ভণ্টি এডমিচনটোৰ কাৰণে বুজিছা? তাইও মানে, তাত নহ'লে বেলেগত এডমিচন নলয় আকৌ, তাতে এডমিচনটো লয় বোলে
উম, মন থাকে বহুতৰ সপোনৰ কলেজ ন?
সেইটোৱেটো, সেইটোৱে তাকে ভাবিছো তাকে ভণ্টিক তাতে যদি এডমিশ্যনতটো দিব পাৰে মোৰো ভাল লাগিল হয় নিজৰে ভণ্টি ন
সেইটোৱেতটো কিয় বেয়া লাগিব নিজে যেতিয়া ভণ্টিয়ে কিবা এটা বস্তু আশা কৰিছে দাদাকে দিব পাৰিলে ভালো লাগে দ
অ মানে বেছি বেয়া লাগে প্ৰথম ময়ো তাতে পঢ়া ন আজি মই তাত পঢ়ি যদি তাইক যদি অকণ চিনে তোমাৰেও চিনাকি চিনাকি অলপ আছে এইটো কাৰণে তোমাক মই অলপ মানে ফোন কৰি হেল্প এটা খুজি সহায় এটা খুজিছো আৰু
অ হ'ব হ'ব একো নাই মইনে সহায় কৰিমেই ইমান খিনি বাৰু ইমান খিনি সহায় কৰিম। বেলেগৰ নকৰোঁ, নিজৰে ভণ্টী দিয়াচোন তাইও আমাৰ
সেইটো
উম সেইবিলাকৰ পৰা টেনচন লব নালাগে তোমালোক কলেজ আহিলে মোক খবৰ দিবা বুজছা নাই নাই এইবাৰ ছিক্স ছেম মোৰ
ছিক্স ছেম ন? তোমাৰ কমপ্লিট হ'ব আৰু ন?
উম, কমপ্লিট হ'ব আৰু মানে মই এতিয়া ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ বৰ্তমান।
উ ভণ্টি এডমিচন যদি হৈও যায় তুমি অলপ চাই চিতি দিবা আৰু তাইক কলেজত আৰু বুজিছা বা অ সেইটোৱে বেছি ঘূৰি ফুৰিব এইবিলাক এনেকে চাই কৈ দিবা আজিকালি লৰা ছোৱালী জানাই কেনেকুৱা
সেই, নাই, নাই, সেইবিলাকত পুৰা, তাই ভালেই হ'ব, তাই তেনেকুৱা ছোৱালী
আহ অলো তলো ঘূৰি ফুৰে।
উম, হ'ব মই চ'ব চাই দিম টেনশ্যন ল'ব নালাগে। যিমান খিনিলৈকে পাৰোঁ।
উম। এতিয়া তোমাৰ তোমাৰ ইণ্টাৰনশ্বিপ এনে ক'ত কৰিছা এতিয়া।
মইতো ইণ্টাৰ্ণশ্বিপ তোমাৰ ইয়াতে কৰি আছোঁ আহ এই তোমাৰ এইটো স্মাৰ্ট মিটাৰ প্ৰজেক্টটোত। আদানী ইলেক্ট্ৰিচিটি ম যোনটো মানে মিটাৰিঙৰ।
অ।
প্ৰজেক্টটোতে কৰি আছোঁ মানে আন্দাৰ এ পি ডি চি এল। সেইটো চেমি গভমেণ্ট হয়তটো সেইটো কাৰণে তাতে কৰি আছো।
ঠিকেই কৰিছা দিয়া অ' অ' তাঁতো মোৰ শুনামতে টো পইচাও দিয়ে মিটাৰ চিষ্টেমত ন।
হেৰি সেইটো মানে ইণ্টাৰণশ্বিপত পইচা নিদিয়ে। তোমাৰ ইয়াতে তুমি সেইটো কাম কৰিব লাগিব তেতিয়া পইচা দিা মই কৰি আছো বাৰু বৰ্তমান।
অ' অ' কি চিষ্টেমত মানে তাত সেইটো হয়।
হয়, তাত পাৰ মিটাৰ হিচাপে দিয়ে।
হয় মিতা হিচাপে ন কিমান তাৰমানে কেনেকে।
মানে তোমাৰ ধৰা তুমি যদি এতিয়া এটা মিটাৰকে লগোৱা
অ'।
ত' তুমি ডেইলি তাত মানে চেলাৰী চিষ্টেম নহয়।
অ'
ডেইলি কিমানটা মিটাৰ লগায় সেইটো হিচাপত তোমাৰ পইচা পায় আৰু মানে পইচাটো দুবাৰ দিয়ে মানে পোন্ধৰ দিন
উম।
বুজিলা।
উম, বুজিছো-বুজিছো।
তোমাৰ এটা মিটাৰ ওৱান ফৰ্টি এইট কে দিয়ে মানে চাব গ'লে ওৱান ফ্ৰিফটিকে দিয়ে। দুটকা মান টেক্স কাটে ওৱান ফৰ্টি এইটকে দিয়ে মানে।
অ' ওৱান ফৰৰ্টি এইট কৈ দিয়ে ন
ইনকাম ভাল আৰু চোৱা তোমাৰ এতিয়া ওৱান ফৰ্টি এইট কে দিলেও তোমাৰ এতিয়া চাব গলে তোমাৰ যদি ডেইলি পাঁচটা মিটাৰ লগোৱা তোমাৰ ডেইলি চাৰে সাত আঠশ চল্লিছ টকাকে ওলাই থাকে।
অ' ধুনীয়া দেখোন।
যেতিয়া পোন্ধ দিনত তোমাৰ তেতিয়া ধুনীয়াকে সাতশ চল্লিছ টকাকৈ দেইলি ওলালে পোন্ধৰ দিনত তোমাৰ হেৰি হৈ যায়। কিমান মানে অলপ ভাল পইচা এটা ওলাই আৰু হেৰি তোমাৰ বাইশ হাজাৰ, বাইশ হাজাৰ দুশ টকা হ'ব।
অ' ঠিকে আছে তোমাৰ ন
তেনেকুৱাত কি মানে তোমাৰ কি লছ আছে কোৱাচোন?
অ' সেইটোয়েতো একেবাৰে লছ নাই বাৰু দে অলপ তাত অকণ হেৰিও আছে ৰিস্কিও তাৰমানে অলপ হেৰিও আছে, ৰিস্কো আছে কামটোত।
আছে মানে কি হয় বস্তুটো তুমি নাজানা?
উম।
তেতিয়া ৰিস্কি হয় মানে।
অ' নজনা এজনে ঘপচে কৰিব নোৱাৰে ন।
হেইটো হেইবিলাক মানে ট্ৰেইনিং দিয়ে আৰু এনেকে। সোমাব নোৱাৰে না ইন্টারভিউ-চিটাৰভিউ মাৰি কৰি সোমাব লাগিব। ইণ্টাৰভিউ পাছ হ'লে তোমাৰ পাৰিবা তাৰপিছত ট্রেনিং হয় ট্ৰেনিংত পাছ হোৱাৰ পিছতহে
অহ'
মানে ৰিক্কটো তেনেকে, চিকিউৰিটিটো তেনেকে ৰাখিছে মানে।
অ' ঠিকেই আছে ভালে ভালেই কৰি আছা। ভালে কৰি আছে বাৰু তাই।
উম।
ভালে কৰি আছে বাৰু তাই এনেই কথা এটা শুনাচোন মানে মানে এইটোত মানে ময়ো মানে অলপমান দিনৰ আগৰ পৰা মানে ভাবি আছিলোঁ সোমাম বুলি
অ
মানে এতিয়াতো মই এনেই আছোঁ ন কলেজো এৰিলো মানে ধৰা হাত তাকেই তোমাৰ অলপ চিনাকি আছে ন তুমি যদি যদি অলপ সহায় কৰি দিব পাৰা মোক ভাল লাগিল হয়।
চোৱা মই তোমাক এটা সহায় কৰি দিব পাৰিম তোমাক মই এতিয়া এইটো কামত মই সুমিয়াই দিব পাৰিম
অ
যিখিনি মোৰ মানে অভিজ্ঞতা আছে আৰু ইমান খিনি মোৰ মানে অলপ পাৱাৰ এটা আছে মানে মই সিমানখিনি তোমাক সোমিয়াই দিম কিন্তু তুমি এতিয়া কামটো কাৰণে সোমাই দিলো বুলিয়েতো নহ'ব
এইটোতো হয়।
তোমাৰ কামটো কৰিব জানিব লাগিব কামটো শিকিব লাগিব যদি তুমি নাজানা বাই চান্স তোমাৰ যদি কিবা এটা ভুল হৈ যায় তুমি এটা সামান্য তুমি সৰু এটা এমাউণ্টৰ কাৰণে বহুত পইচা আৰু নিজৰ দেহটো মানে তুমি বহুত বেয়াকে মানে দেৰি হ'ব।
অ', অ', অ'।
চোৱা মানুহৰ স্বাস্থ্যটো একে ইম্পৰ্টেণ্ট বস্তু দেই
অ বুজিছোঁ বুজিছোঁ মানে মই ভাবিছিলোঁ কি তোমাৰ লগত মই এসপ্তাহ মান যদি মই তোমাৰ লগত তুমি লগাব যাওঁতে তোমাৰ লগত গৈ যদি শিকো কিবা চাই কৰি লওঁ
উম অ এইটো সেইটো পাৰিবা তুমি উম, পাৰিবা কিন্তু মেইন কেছ কি জানা তুমি যদি দুজন মানুহ লোৱা
অ
তেতিয়া মানে বহুত ভাল কিয় জানা দুজন মানুহ যেতিয়া ল'বা তেতিয়া মানে তোমাৰ ধৰা এজন তুমি ইলেক্ট্ৰিচিয়ান ল'ব লাগিব আৰু মোবাইলত কাম কৰিব লাগিব মোবাইলৰ কাম আছেই উম মোবাইলত তুমি এতিয়া এপ দিব তাপা চব ৰেজিষ্টাৰ হোৱাৰ পিছত তোমাক এতিয়া এপ এটা দিব এপটোত তুমি প্ৰথমতে
অ
এটা ন মানে তোমাৰ হল এম আই
উম অ অ
চি আই দুইটাই কৰিব লাগিব প্ৰথমতে তুমি চি আই কৰিব লাগিব এতিয়া প্ৰথমতে চোৱা তুমি এতিয়া মৃত্ কথাটো শুনা নোখোলা আগতে তোমাক মানে শুনা এতিয়া তুমি যদি কামটো কৰিম বুলি ভাবিছা এতিয়া মই পূৰাই দিম নেকি
বুজাই দিব পাৰা কিন্তু মই এটা কথা তাত আছিলে মোবাইলৰ কামতটো মানে কেনেকুৱা সহজ যেনে টান অলপ
চোৱা এতিয়া তুমি তুমি যদি মানে বস্তুবিলাক যদি তুমি কৰিব নাজানা
অ
অসমীয়াত এষাৰ কথা আছে দাঁত নোহোৱা মানুহৰ কাৰণে ৰসগোল্লাও টান
অ
তুমি যদি এতিয়া তুমি যদি এতিয়া কামটো কৰিব নাজানা বা তোমাৰ মানে সেইটো কামৰ ওপৰত ন'লেজো নাই তেতিয়া তোমাৰ সেইটো অবিয়েচলি টান লাগিব তুমি এতিয়া যেতিয়া প্ৰথমতে শুনা এতিয়া যদি তুমি ক্লাছ নাইনৰ পৰা টেনলৈ পোৱাগে তুমি প্ৰথম এতিয়া কিতাপ কিতাপখন দেখি তুমি ভয় খাবা যে অ এইখিনি আজিলৈকে পোৱাই নাই কিন্তু যেতিয়া তুমি অলপ পঢ়িবা যেতিয়া তুমি সেইটো বস্তু তোমাক পঢ়াব তাৰপিছত তোমাৰ আহি যাব।
অভিজ্ঞতাটো হৈ গলে মোৰ তেতিয়া আহি যাব অ এইটো এনেকা তেনেককা কৰিলে তেনেকা হব মানে এইটো অভিজ্ঞতাৰ ওপৰত কথা মানেি যিমান কৰিম মানে তিমান মানে মোৰ অলপ তাৰ ওপৰত
অ, সেইটয়ে সেইটোয়ে সেইটয়ে সেইটয়ে সেইটোয়ে তুমি এটা বস্তুটো তুমি প্ৰথমতে কৰিব লাগিব ন কৰাৰ পিছত তুমি যেতিয়া তুমি এদিন কৰিবা দুদিনা দুদিনমানত